অ', শুনিছো শুনিছো, মোৰ মাতটো শুনিছা নে?
অ', শুনিছোঁ শুনিছোঁ হয়।
এয়া তোমাৰ ভাত পানী খালো, খাই বৈ ৰাস্তালৈকে অকমান ওলাই আহিছো।
অ', ৰাস্তালৈ ওলাই আহিছা নেকি? এ ময়ো তোমাৰ সেই ৰাস্তা ফালোকে ওলাই গৈছো তোমৰা মোৰো মানে সেই তোমাৰ ভাত পানী মইয়ো খালো খোৱাৰ পিছত আমনি লাগিছে এতিয়া গম পাইছা নাই। থাকে মই সেইটো কাৰণে তোমাৰ সেই ৰাস্তা ফালে অকমান ওলাই আহিছো,
তাকেহে এনে ৰাস্তা ফালে এইটো টাইমত ওলাই ভাল লাগে বতাহ মাৰি
অ', তাকে বতাহ চতাহ মাৰি থাকে তমাৰ ফেনে তলত থাকি ইমান ভাল নালাগে মানে সেই তোমাৰ সে প্ৰকৃতিৰ যিটো বতাহ থাকে সেইটো মানে অকণমান বেলেগ তাৰ গুণটোৱে বেলেগ। উম বাকী ভাত পানী কিহে খালা?
ভাত পানী তোমাৰ দালি তাৰ পিছত আলু ভাজি, সেইয়াই আৰু।
অ', অ', ঠিকে আছে তেতিয়া।
উম।
খবৰ খাতি কোৱাচোন?
খবৰ খাতি ভালেই, ভালেই, তোমাৰ কেনেকুৱা?
এই মোৰো ভাল, ভাল বাৰু দেই, বাকী ঘৰত ঠিকে আছে।
আ আছে, তোমালোকৰ ভাল?
আমাৰো ভালেই ভালে বাৰু দেই তাকে মই সেই তোমালে ফোন কৰিছিলো মানে বহুত ইম্পৰ্টেন্ট কথা এটা পাতিলগীয়া আ
অ', কোৱাচোন।
মানে এতিয়া তোমাৰ সেই আমাৰ যি জনসংখ্যা বৃদ্ধি হৈ আছে
বৃদ্ধি হৈ আছে হয়, হয়।
জনসংখ্যা বৃদ্ধিৰ ওপৰত মানে তোমাৰ দুটামান কথা দুটামান আলোচনা কৰিবলগীয়া আছিলে তোমাৰ
তাকে ঠিকেই আছে ঠিকেই আছে।
তোমাৰ কি হৈছে গম পাইছা নাই তোমাৰ গোটেই মানে পৃথিৱীখনত জনসং খ্যা বৃদ্ধিটো এটা বহুত ডাঙৰ সমস্যা।
সমস্যা হৈ গৈছে হয়, হয়।
অহ, এতিয়া কি হৈছে তোমাৰ আমাৰ, আমাৰ ভাৰতবৰ্ষৰ সেই ভাৰত দেশখনত তোমাৰ জন সংখ্যাটো আমাৰ বহুত বেছি নহয় গম পাইছা নাই এতিয়া তোমাৰ সেই বেলেগটো বাদ দিয়া তোমাৰ ভাৰতখন আমাৰ সেই জনসংখ্যা বৃদ্ধিৰ ক্ষেত্ৰত তোমাৰ দ্বিতীয় নম্বৰত আছিলে দেই, কিন্তু তোমাৰ এতিয়া মানে আমাৰ ভাৰতত, ইমানেই বেছি জনসংখ্যা বৃদ্ধি হৈছে এহ কি হৈছেগে মানে আমাৰ ভাৰতখন এতিয়া
প্ৰথমত পাই গৈছে হয় মই নিউজটো পাইছিলো দেই।
অহ এতিয়া তোমাৰ, এতিয়া তোমাৰ। চবতকে যদি তুমি যদি এতিয়া গুগলতো মাৰা তোমাৰ মানে ভাৰতত মানে, ৱৰ্ল্ডৰ চবতকে বেছি জনসংখ্যা থকা দেশখনৰ নাম কি বুলি? তেনেহ'লে তোমাৰ আহিব প্ৰথমতে
ভাৰত বুলি হয় হয়।
এতিয়া তোমাৰ মানে সেই পপুলেচনটো ইমানেই বৃদ্ধি হৈ গৈছে, গতিকে তোমাৰ এতিয়া যিমানেই তোমাৰ জনসংখ্যা বৃদ্ধি বৃদ্ধি হ'ব সিমানেতো আমাৰ প্ৰব্লেম বিলাক বা বাঢ়ি বাঢ়ি গৈ থাকিব গম পাইছা নাই।
থাকিব।
অহ এতিয়া তোমাৰ সেই জনসংখ্যা- বাঢ়ি গ'লে কি হ'ব তোমাৰ আমাৰ বিভিন্ন ধৰণৰ তোমাৰ বস্তুৰ নাটনি হ'ব।
নাটনি হ'ব অ।
আহ বিভিন্ন ধৰণৰ সম্প মানে যি প্ৰাকৃতিক সম্পদসমূহ সেই সম্পদসমূহৰ নাটনি হ'ব গম পাইছা নাই।
নিশ্চয়।
এতিয়া তোমাৰ সেই জনসংখ্যাৰ বৃদ্ধিৰ ফলত এতিয়া বহুত সমস্যা দেখা দিয়ে, অহ আৰু এতিয়া প্ৰথম ক থা আমাৰ জনসংখ্যা বৃদ্ধিৰ মূল কাৰণটো হৈছে কি গম পাইছা নাই, এতিয়া মানে আম মি সেই তাত আমি শিক্ষা বুলি ক'ব পাৰো।
হয় হয়।
কেলে কৈছো গম পাইছা নে এতিয়া তোমাৰ তুমি যদি আমাৰ সেই ভাৰত দেশখনত যদি চোৱা দেই তুমি দেখিবা। কিছুমান মানুহৰ মানে এজনী মাকৰ তোমাৰ অহ। পাঁচ ছয় জন ল'ৰা ল'ৰা ছোৱালী থাকে গম পাইছা নাই পাঁচ ছটা ল'ৰা ছোৱালী থাকে এজনী মাকৰ। সেইটো আচলতে কিনো ভাল কথা হৈছে তুমি ভাবাচোন এজনী মাকৰ যদি তোমাৰ পাঁচ ছটাকৈ ল'ৰা ছোৱালী হয় তেনেহ'লে আমাৰ পৃথিৱীত তোমাৰ কিমান, কিমান দ্ৰুত বেগত তোমাৰ জনসংখ্যা বৃদ্ধি হ'ব হয় নহয়।
হয় হয় হয়।
গতিকে সেইখিনি সেইখিনি কথাখিনি আমি আচলতে সেই জন সংখ্যা আচলতে বৃদ্ধিৰ
লাগিব লাগিব।
এতিয়া আমি সেই এতিয়াতো চৰকাৰে এতিয়া ৰুলে বান্ধি দিছে গম পাইছা নাই আমাৰ ভাৰতত। এতিয়া মানে তোমাৰ কি হয় তোমাৰ দুজন দুটা বা দুটা ল'ৰা ছোৱালী যদি তোমাৰ বেছি অহ ল'ৰা ছোৱালী হয়, তেনেহ'লে তেওঁ লোক আচলতে সেই চৰকাৰী যি সমূহ সুবিধা সেই সুবিধাসমূহৰ পৰা বঞ্চিত থাকিব।
বঞ্চিত থাকিব হয় হয়।
এতিয়া অকণমান জনসংখ্যাটো নিয়ন্ত্ৰণলৈ আহিছে।
আহিছে আহিছে হয়।
বৃদ্ধিটোতে আমাক এতিয়া তোমাৰ বহুত দিশৰ পৰা আমাক মানে হেৰি কৰি দিছে গম পাইছে নাই তল ত তলৰ ফালে নমাই দিছে। গতিকে তুমি তুমি কি ভাবা যে জনসংখ্যা বৃদ্ধিটো আমাৰ কোন কোন দিশত আমাক আচলতে তললৈ পিছ পিছ
হয় আচলতে চাবলৈ গলে কি হয়? আমাৰ জনসংখ্যা টো যিহেতু পৃথিৱীৰ ভিতৰত এক নম্বৰ আমাৰ ভাৰতবৰ্ষখন। এতিয়া জনসংখ্যা টো যিমানে বাঢ়িব আমাৰ অসুবিধাস সমূহ সিমানে বাঢ়িব। হয় এতিয়া জনসংখ্যা বৃদ্ধিৰ ফলত কি হব পাৰে ধৰা এতিয়া এখন ঘৰত তোমাৰ বাৰ তেৰ জনকৈ যদি মানুহ থাকে। তেনেহলে এইটো
হয় হয় নিশ্চয় নিশ্চয়।
হব সেই বাৰ তেৰজন মানুহৰ কাৰণে নাই বুলি কলেও দুখন ঘৰ লাগিবই তেতিয়া কি হয় সেই দুখন ঘৰ সাজিবৰ কাৰণে আৰু জেগাৰ মানে লাগতিয়াল হয় আৰু জেগা লাগে আমাক এতিয়া কি হয় জনসংখ্যা যিমানে বাঢ়িছে আমাৰ কি হৈছে ঠাইসমূহৰ নাটনি আচন্দে প্ৰধানকৈ কবলৈ গ'লে কি হব এতিয়া ধৰা আমাৰ আগতে বহুত স্পেচ খালী হৈ আছিলে এতিয়া যিমানে মানুহ জনসংখ্যা বৃদ্ধি পাই আছে সিমানে সেই স্পেচসমূহ মানে নাইকিয়া হৈ হল গৈ আছে আৰু লগত লগত কি হয় জানাত নাই আমাৰ যিটো ৰেচন ৰেচন আচলতে আমি খাদ্য বস্তু এতিয়া ধৰা আমি যিমানে জনসংখ্যা বৃদ্ধি পাব সেই খাদ্যয় বস্তু সমূহ সিমানে মানে কমি কমি গৈ থাকিব এতিয়া এটা বস্তু আমি যিমানে ব্যৱহাৰ কৰিম সেইটো কেতিয়াও বাঢ়ি যাব নোৱাৰে সেইটো কমি কমি গৈ থাকিব সেই ক্ষেত্ৰত আচলতে জনসংখ্যা আমি মানে যোনটো
হয় হয় হয় হয়
এতিয়া চৰকাৰে তুমি কৈছা নিয়ম বান্ধি দিছো এখন ঘৰত দুগৰাকী ল'ৰা ছোৱালীতকৈ যদি বেছি হয় তেনেহলে চৰকাৰী সুবিধা সমূহৰ পৰা মানে বঞ্চিত থাকিব সেইটো আচলতে এটা বহুত ভাল কাম কৰিছে কেলৈ জানা নাই এতিয়া কি হয় এনে ধৰণৰ আচলতে মানুহ চৰকাৰী কিবা এটা বস্তু পাবলৈ বহু আশা খা মানুহৰ এতিয়া কি হব যদি তেওঁলোকৰ ঘৰত দুজনতকৈ বেছি ল'ৰা ছোৱালী থাকিব তেতিয়াতো তেওঁলোক সেই চৰকাৰী বস্তু সমূহৰ পৰা বঞ্চিত স কেত্ৰত কি হব তেওঁলোকে মানে সে সংখ্যা বৃদ্ধিৰ যিটো হাৰ সেইটো নিয়ন্ত্ৰণ কৰা তেওঁলোক মানে সফল হব মানে তেওঁলোকে মানে যিমান পাৰে সিমান যত্ন কৰিব যে আমি মানুহ যিমান পাৰো সিমান নিয়ন্ত্ৰণত ৰাখিব লাগে যিমানে বৃদ্ধি পাব সিমানে অসুবিধা হব
এ মানে এতিয়া তোমাৰ কি গম পাইছ নাই সংখ্যা বৃদ্ধি পোৱাত আৰু সমস্যা হ'ব পাৰে গম পাইছানে তোমাৰ এতিয়া তোমাৰ সেই তুমি সিমানখিনি কথা ক'লা আৰু তোমাৰ এতিয়া শিক্ষাৰ
আৰু তাৰ লগতে কি হ'ব আমাৰ যিসমূহ বিশুদ্ধ খোৱ পানী সেই খোৱা পানীটোৰ পৰিমণটো কমিয় যাব আৰু আমাৰ মানে পৃথিৱীত তোমাৰ সেই পানীৰ পৰিমাণটো খুব কমেই আৰু যিমানেই ঠিত মানুহৰ জনসংখ্যাটো বৃদ্ধি হ'ব সিমানেই তো তোমাৰ মানে পানীৰ নাটনি হৈ গৈ থাকিব উম আৰু আৰু তাৰ লগতে কি গম পাইছে আমাৰ যি মানে এতিয়া চিকিৎসা সেৱা সেয়ে যিমানে জনসংখ্যা বৃদ্ধি হব সিমানে মানুহৰ বেমাৰ আজাৰো হ'বই মানুহৰো বেমাৰ বেমাৰ আজাৰ নোহোৱাকৈ নাথাকে থাকে গতিকে তোমাৰ সেই চিকিৎসাৰ ক্ষেত্ৰতো তোমাৰ
হয়
হয় নহয় আৰু আচলতে আমাৰ এই ইমান জনসংখ্যা বৃদ্ধি হৈছে কেলেই প্ৰথম কথাটো মই তোমাক ক'লোৱেই যে তোমাৰ মানুহবিলাকৰ শিক্ষাৰ জ্ঞানটো খুব
কন কন
সেইকাৰণে তেওঁলোকৰ মানে এজনী মাকৰ তোমাৰ পাঁচটা ছটাকৈ সন্তান আছে
আছে দে হয় হয়
গতিকে সেইটো এটা প্ৰধান কাৰণ কাৰণ শিক্ষাটোক আমি প্ৰধানকৈ ধৰিব লাগিব কাৰণ যদি মানুহৰ শিক্ষা শিক্ষা টো উন্নত হ'লহেঁতেন তেনেহ'লে হয়তো মানে ইমান জনসংখ্যাৃ নাপালে হেতেন তাৰপিছত আকৌ ছেকেণ্ড কথা যদি হয় আমাৰ দৰি
হয়
মানে কি হয় তোমাৰ মানুহ বিলাক তোমাৰ একদম পুৰা দৰিদ্ৰ হয় তোমাৰ একদম খাবলৈ খাবলৈ একো নাথাকে তেওঁলোকৰ মৌলিক আচলতে প্ৰয়োজনসমূহে সিহঁতে নাপায় সেইকাৰণে তোমাৰ দৰিদ্ৰ দৰিদ্ৰতাৰ ফলতো তোমাৰ
বেধিয়ে হয় হয় হয় আচলতে আৰু এটা কি কথা জান নাই আমাৰ যিটো জনসংখ্যা বৃদ্ধি সেইটো আচলতে আমাৰ নিজৰ মাজতে বৃদ্ধি হোৱা নাই তাৰ লগত আৰু এটা প্ৰধান কাৰণ কি জনা নাই আমাৰ কি হৈছে ভাৰতবৰ্ষলে কিছুমান বহিৰাগত নাগৰিকে আহি মানে ইয়াত জীৱন যাপন কৰিবলৈ লৈছে হয় হয় এতিয়া কি হৈছে কিছুমান মানে বহিৰাগত নাগৰিক ধৰা তেওঁলোকৰ ভাৰত বুলি কোনো মানে হেৰি নাই প্ৰমাণ নাই তেওঁলোকে কি কৰে আমাৰ ভাৰতবৰ্ষলৈ আহি
হয়
তাৰ মানে সেইতু আচলতে দুই নম্বৰী জিবোৰ কাজছ পাতি এইসমূহ তৈয়াৰ কৰি ক'ব যে এইখিনি আমাৰ মাটি আমি কিনি লৈছো তেনেকুৱা ধৰণৰ বিভিন্ন বাহানা দেখুৱাব তাৰপিছত কি কৰে এই জেগা খিনিত তেওঁলোকে যে থাকিলে তাত যদি অকল দুটা পৰিয়াল আহিছিলে তেনেহলে তুমি সেই দেৰ বছৰ বা দুবছৰৰ পিছত ছাবা বা সেই
হয় বস্তি অ সেইটোয়ে একদম তুমি এটা সচা কথা আচলতে মানে সেই তোমাৰ সেই বেলেগ দেশৰ লোকসমূহ আহি মেলি আমাৰ দেশত আচলতে কব্জা কৰি লৈছে মানে হয় নহয় এতি তোমাৰ সেই ধৰি লোৱা বাংলাদেশ চাংলাদেশ তেনেকুৱা দেশৰ পৰা আহি মেলি তোমাৰ ইয়াত আচলতে স্থিৰকৈ মানে স্থিৰ বাসিন্দা হবলৈ চেষ্টা কৰিছে গতিকে সেই তাৰ ফলতো আমাৰ সংখ্যা বৃদ্ধি পাইছে উম আৰু তোমাৰ সেই আমাৰ যেতিয়া জনসংখ্যা এনেকৈ বৃদ্ধি পাই গৈ থাকিব ক্ৰমান্নয়ে এতিয়া আমাৰ মানে আৰু এটা ডাঙৰ সমস্যাৰ সৃষ্টি হ'ব সেইটো কি গম পাইছা নাই এতিয়া আমাৰ এই যিটো বেকাৰত্ব বুলি কওঁ বেকাৰত্ব মানে বুজি পাইছা নাই এতিয়া তোমাৰ যিমানেই আমাৰ জনসংখ্যা বৃদ্ধি হব তোমাৰ সিমানেই মানে আমাৰ নিবনুৱা সংখ্যা টো বৃদ্ধি পাই পাই গৈ থাকিব এতিয়া মানুহে তোমাৰ অ ঘৰত তোমাৰ
হয় হয়
তোমাৰ পঢ়া শুনা কৰাৰ পাছতো তোমাৰ ইনেই বহি থাকিবলগীয়া অৱস্থা হৈ যায় গতিকে সেই তাৰ তোমাৰ তাৰ ওপৰত প্ৰভাৱ পৰিব তোমাৰ এতিয়া কি হব চাকৰিসমূহ আছে আমাৰ চৰকাৰী চাকৰিসমূহ চৰকাৰী হওক বা প্ৰাইভেটেই হওক মুঠতে চাকৰিসমূহৰ ইমানতো চাকৰি নাই যে তোমাৰ সকলো মানুহকে তোমাৰ চাকৰি দিব পৰা আটতকৈ এইটো
নহয়-নহয়
চাকৰিৰ ক্ষেত্ৰতো প্ৰভাৱ পৰিব হয় নহয় যিহেতু আমাৰ চাকৰি কৰি ইমান নাই সকলোকে প্ৰদান কৰিব পৰাকৈ গতিকে তোমাৰ সেই যিমান চাকৰিতটো নহলেতো মানুহ বিলাক এনেিয়ে বহি থাকিব লাগিব
এনে বহি থাকিব লাগিব হয়
অট'মেটিকেলি কি হ'ব তোমাৰ নিবনুৱা যিটো সমস্যা সেই সমস্যাটো তোমাৰ বাঢ়ি বাঢ়ি গৈ থাকিব।
গৈ থাকিব হয়-হয়।
প্ৰধান সমস্যা হব পাৰে আৰু সেই তেনেকুৱা আৰু বহুত সমস্যা আছে কিন্তু মই এতিয়া তোমাৰ ক'লে বহুত দীঘলীয়া হৈ যাব গতিকে সেইখিনি আমি আচলতে এতিয়া আমাৰ জনসংখ্যাটো আমাৰ কমাবলৈ আমি আচলতে প্ৰধানকৈ আমাৰ শিক্ষাটো উন্নত কৰিব লাগিব শিক্ষাৰ প্ৰতি গু মানে শিক্ষাৰ প্ৰতি গুৰুত্বটো বেছি
বেছি দিব লাগিব হয়-হয়।
যিটো সজাগতা সেই সজাগতাটো বৃদ্ধি কৰিব লাগিব।
লাগিব-লাগিব হয়।
এই জনসংখ্যাৰ যিটো হেৰিটো মানটো আমাৰ তললৈ কমি আহিব আমি জনসংখ্যা মানে নিয়ন্ত্ৰণত ৰাখি
পাৰিম-পাৰিম।
গতিকে সেইখিনে কথাখিনি আৰু তুমি ইয়াৰ ওপৰত জনসংখ্যাৰ ওপৰত কিবা ক'বলৈ বিচাৰিবা নেকি?
হয়, এতিয়া তেনেকুৱা ধৰণৰ কথাবোৰ আচলতে আমি এইবিলাকৰ প্ৰতি সজাগ নহয় হলে আচলতে ন'হব
নহ'ব-নহ'ব
এয়া মই ভাবো এই বিষয়ত আমি বেলেগ এদিন আৰু এদিন মানে গভীৰভাৱে আলোচনা কৰিম। হয়, এতিয়া আমাৰ বহুতো কথা থাকিও গৈছে সেইখিনি আমি ধৰা বেলেগ এদিন গভীৰ ভাৱে আলোচনা কৰিম দেই। বাৰু তেনেহলে মই আজিলৈ ৰাখিছো দিয়া।
অ, বাৰু-বাৰু নিশ্চয়-নিশ্চয়।